ছা
শুই আছো।
গা ভালে আছে?
উম, উম?
ভাত খালা?
উম, খালো। উম
কিহেৰে খালা?
ভাত, মা মাছে দি।
অ মাছ খালা। বাকি কোৱা?
হেল্ল'
খবৰ পাতি কোৱা?
খবৰ পাতি ভালে।
অ ত কাৰান কিবা হৈছে ন?
হম?
তোমাৰ কিবা হৈছে ন? গা ভাল পোৱা নাই?
ভাল পোৱা নাই এতিয়া। ভাইটিয়ে তোমাক মেচ চেচ দি আছে, চোৱাচোন।
এই চাম দিয়া, চুব হৈ থাকিব কোৱা না তাক। ধেই পাক
উম।
বাকী ডক্তৰক দেখালা?
ডক্তৰক দেখাইছো।
অ। কি কলে ডক্তটৰে?
কি আৰু পলে ঔখদ দিছে। এক্সৰে কৰিল, বেজী দিছে। চলইন দিছে।
হা হা?
হম।
কি কলা?
এক্সৰে কৰিছে, চেলইন দিছে, ঔষধ দিছে।
অ, অ।
উম।
কামত কেতিয়াৰ পৰা আহিবা?
এতিয়া আৰু কত কামত যাম
অ, অ
উম। অম, তুমি খালা ভাত?
নাই নাই, খোৱা নাই। খাম হে এতিয়া।
কিহে দি?
উম চিকেন আছে, চিকেনে খাম।
উম। আজি টো ক্লাছ নাই।
নাই নাই লাইব্ৰেৰী নাই টউজডে লৈকে লাষ্ট যাম চাও কি কৰো। তিইউছদে যাম নে পৰখি ক'ত যাওঁ ঠিক নাই।
উম। কি কৰি আছা এতিয়া।
এই পানী দিলো।
অ'।
পানী ললো মানে পানী নাই কালি ৰাতি বানপানী হৈছিল ন গুৱাহাটীত। ত পানী উঠা অ যি বৰষোন দিচিল
উম।
তুমি ভালকে ঔষধ পাতি খাবা নিজৰকে লবা।
উম।
বাইক চাইক নচলাবা এতিয়াই।
বাইক বুলিলে নচল বাইক চলাব লাগো।
কিয় নালাগে চলাব।
অ'।
বাকী কোৱা গুৱাহাটীত নাহি পিনি কেনুকুৱা লাগিছে?
অ', আচ্ছা শুই শুই খাই আছোঁ।
মাৰ মৰম পোৱা আৰু।
আণ্টি ক'ত?
নাই মাহঁত নাই দোকানত আছে ম অকলে আছোঁ ৰুমত।
অকলে
তোমাৰতো তোমাৰতো এতিয়া বেয়া লাগি আছে না? সেনেকে বিচনাত আছা বেমাৰ চেমাৰ হ'লে ভালেই নালাগে ন?
উম উম।
মোৰো ভাল নালাগে। নিজৰ কেয়াৰ ল'বা।
উম। কাম খতম?
নাই নাই আ, হ'ব আৰু লাহে লাহে।
কোন কোন আছা? অ', ৰাতিপুৱা চিকেন পোলাও খালোঁ।
অ'।
কোন কোন আছা লগত?
ভাইটি আৰু মই।
অ', ডাঙৰ ন ভাইটি নে সৰু?
ভাইটি?
অ'।
ডাঙৰ।
অ'।
কাৰ কাৰ নিছে?
দাদা নিছিনা?
দাদা আস
অ'।
ভালে লগত এজন লাগে লগৰী মোৰ নাই দাদা আছে দাদা চাক কৰিত ম অকলে ঘৰত মাইনা এজনী আছে মাইনাজনীও মামা ঘৰত গৈছে অকলে আছোঁ।
তিয়া ঔষধ খাম ভাজ খালোঁ।
অ', খাবা ভালকে ঔষধ পাতি খাবা হেৰি কৰিবা নিজকে যত্ন ল'বা।
হয়।
ডক্টৰ কি কৈছে?
হুম?
ডক্টৰে কি কৈছে সোনকালে ভাল পাবানে?
একমাহ লাগিব।
এমাহ লাগিব।
উম। ভৰি ভৰিটো ভাল হ'ব কাৰণে।
অ', সেইটোতো লাগিবই দিয়াচোন। ঘৰত কোন কোন আছে?
হুম।
ঘৰত কোন কোন আছে?
চবে
চবেই গৈছে তোমাক চাব গৈছে ন?
উম। ইমান টাইম জুৱাই হৈছিল জুৱাই গ'ল। আচ্ছা আৰু উ এজনী কিবা কিবি আনিছে খোৱা বস্তু কল।
খাবা নাই কল নাখাবা। ক'ল খালে অ ডালিম খাবা ক'ল খালে তোমাৰ পকিব না কল নাখাবা।
উম।
হাঁহৰ পোৱালি আছে নেকি? কান্দি আছে।
উম ভাইটিৰ হাহঁৰ পোৱালি।
অ', মই ভাল পাওঁ জন্তু বহুত ভাল পাওঁ মই।
অ', ঠিকে আছে পঞ্চাছ ত ময়ো ভাল পাওঁ।
ময়ো ভাল পাওঁ হাঁহৰ পোৱালি। হাঁহৰ পোৱালি বুলি নহয় মই চব ভাল পাওঁ মেকুৰী ভাল পাওঁ কুকুৰ ভাল পাওঁ চব ভাল পাওঁ। মোৰ আছেই এটা কুকুৰ।
হুম।
মোৰ এটা কু কুকুৰ আছেই মানে, কুকুৰৰ পোৱালি আছেই। আঢ়ৈ বছৰ হৈছে।
উম উম।
আহিলে লগ কৰাই দিম দিয়া তোমাক।
উম কিবা কৰি আছা। এ বা বা আহি আছে এজনী বা ভিন্দ তাৰপিছত
অ'।
আনটি দুটা আংকেল দুটা। ভাইটি এটা দুটা ভণ্টি দুটা।
দিয়া খাব আহি আছেঁ। ভালকে ৰেছ লোৱা।
উম।
ৰেচ লোৱা ভালকে ইমান দিন মৰম পোৱা নাই মাৰ
উম। তুমিওঁ আহি যোৱা।
যাম দিয়া এই মোৰ ইণ্টাৰ্নশ্বিপ হৈ আছে ন' ইণ্টাৰ্ণশ্বিপ শেষ হ'লে যাম দিয়া।
হা।
ইণ্টাৰণশ্বিপ শেষ হলে যাম। বিশ দিন কৰিব লাগে। সোতৰ দিন কৰি পিনে যাম। ভাবিছো একেলগে বিশ দিন কৰিয়ে শেষ কৰি যাওঁ নেকি নহ'লে পিছত দিগদাৰ হব মোৰ।
নহয় দিগদাৰ যায় কিনে তিনিদিন কৰি দিবা।
জুলাই মাহতে আহিব লাগিব মই আকৌ।
জুলাইত আহিবা আকৌ।
উম।
গুচি যাব, মই যদি ভাল পাওঁ, মোৰ লগত যাব পাৰিবা।
উম, আগত গাঁৱত যাওচোন, তুমি নালাগে এতিয়া আহিব, তুমি আগতে ভাল হৈ লোৱা।
উম। আমাৰতো চব ভালেই আছে, অকন ভৰিটো বিষাই।
অ', আৰু মুখৰ সেইটোও ঠিক হ'ব লাগিব ন, কেনেকে বা তুমি হেৰি হলা দুখ পালা? চাই চিতি কাম কৰিব লাগে সেইকাৰণে।
উম, ভৰি বিষটো এতিয়া
অ', হ'ব দিয়া, একো নাই মন বেয়া নকৰবা, যি হ'ব আছিল হৈ গ'ল ন? ভালকে থাকা, ভালকে খোৱা বোৱা কৰা।
উম।
তাৰপিছতে অ', ইমান কান্দি আছে পোৱালি কেইটা, বৰষুণ হোৱা নাই গাঁৱৰ ফালে?
বৰষুণ কালি দিছিল, আজি নাই।
অ', আজি নাই দিয়া। দিব চাগে, আমাৰ ইফালে দিব কলা হৈ গৈছে পুৰা।
আতেওঁ।
অ', অ' ছাগলী নাই নেকি তোমালোকৰ ঘৰত?
চ আছে।
অহ।
ছাগলী আছে, গৰু আছে, হাঁহ আছে, পাৰ আছে।
পাৰ নতুনকে।
উম, নতুন আৰু পুৰণা।
পাৰ, আছিল নেকি?
অ'।
অ'।
এনেতেৰ ঘৰ বনোৱা নাই, এনেই ওপৰতে থাকে।
অ', ভাল লাগে ন, জন্তু।
উম।
উম। হেৰি কৰা, ৰেষ্ট লোৱাতে ন ৰাখো। ডক্টৰ দেখাবা, ভালকে খোৱা বোৱা কৰিবা, ডক্টৰ দেখাবা।
উম।
দিয়া তে হা, ৰাখিছো।
খাইলোৱা তুমি।
অ', খাও। লগৰজনীক ফোন কৰোঁ ৰ'বা, অলপমান।
উম?
লগৰজনীক ফোন কৰোঁ।
অ', কিবা সুধব আচিল, পাহাৰি গলো।
কোৱা, কি সুধিবা।
পাহৰিয়ে গ'লো দেখোন।
অ', বেমাৰ হৈছে ন, সেইকাৰণে পাহৰি আছা।
অহ।
ইয়াতে হ'ব।
অঁ।
হেল্ল। হেল্ল' আছা? ৰবা ৰবা আৰু আৰু এটা কথা আছিলে কিবা, হেৰি তোমাৰ কলেজটোক খোলা নে বন্ধ?
কলেজ খোলা।
অ' কলেজ খোলা আমাৰো খুলিব, এতিয়া ক'ত খোলা এতিয়া জুলাই চোন। মানে আগষ্টত খুলিব।
ল'ৰা কেইটা আহি থাকে দেখোন মই চাওঁ ষ্টোৰী লগাই ন।
সিহঁতে হেৰি এ ইণ্টাৰনশ্বিপ কৰি আছে নেকি?
নহয়, বেলেগ কিবা কাৰণত আহে চাগে।
ইউনিয়ন হয় চাগে সেইকাৰণে চাগে?
উম' হব দে।
উম'। কলেজ বন্ধ দিলে ভাল নালাগে, ঘৰত এনেকে থাকা বেয়া লাগে ন।
অঁহ।
মইয়ো বেয়া পাওঁ এনেকে ঘৰত থাকা।